অঁ, শুনা না?
অঔ, কোৱা?
অঁ, মোক এটা হেল্প এটা লাগিছিল অওঁ তোমাৰ পৰা।
কেনেকুৱা হেল্প বা?
মই মানে মোৰ বাৰ্থডে আহি আছে ন।
উম, উম।
অঁ, ত মানে মই চবকে লগৰ বিলাকে কৈ আছে এনেকে পাৰ্টি দে, পাৰ্টি দে বুলি। মানে মইতো আগৰ পৰা পইচাখিনি জমা কৰি থোৱা নাই। চ' মানে মোক- এটা আৰ্জেণ্ট এটা নিড আছে টু থাউজেণ্ড এটা বাকী মোৰ তাত আছে বাৰু চাৰি হাজাৰ এটা আছে বাকী দুই হাজাৰ এটা- এটা নিট আছে, তোমাৰ তাত হ'ব নেকি?
মই ঘৰত সুধি চাব পাৰো, মোৰ লগত বাৰু নাই। মই যদি ঘৰৰ মাক সুধি চাও মায়ে দিব পাৰে।
আচ্ছা -আচ্ছা হ'ব ঠিক আছে মানে আৰু এটা কথা তুমি মোক দিলে- মই তোমাক এসপ্তাহতে দি দিম সেইটো মই তোমাক প্ৰমিচ কৰিছো বাৰু, ঠিক আছে।
হ'ব বাৰু, পইচাটো ঘূৰাই দিয়াৰ লগত প্ৰব্লেম নাই। তোমাৰ- লগৰ যেতিয়াটো ঘূৰাই দিবা ন পইচা খাই কিনি ক'ত পলাবা
অ সেইটোৱে তো ন
সেইটোয়ে লগৰ হিচাপে দি দিম আৰু কি কয় আহ বাৰ্থডেলে মোক নামাটা
বাৰ্থডেলে অ সেইটোৱে এই কাৰনেতো তো কল কৰিছো
অ মই ভাবিছো বা চবাকে কব মোক নকয় চোন
নহয়, নহয় এনেকুৱা কথা নহয় মানে তোমাক মই পইচাটো খুজিছো আৰু মানে সেইটো পইচাতে তোমাক পাৰ্তি দিম মানে এইটো কথাটো জমনি ন' অলপমান।
হয় বাৰু। এতিয়া কি ঘৰতে পাতিম বুলি ভাবিছা নে, নে ক'বাৰ ৰেষ্টুৰেণ্টত দিবা?
আৰে ঘৰত পাতিলে তো মই পইচাকে খুজিলো হয় আমাৰ ঘৰতে চব পোলাওঁ চোলাও মাংস আমাৰ মায়ে বহুত টেষ্টিকে বনাই গম পাইছা ত' কিন্তু ঘৰত নাপাতো ঘৰতে পাতিছো ন'। মানে লগৰ- লগৰ খিনি ক'লে কি এবাৰ তুমি ৰেষ্টুৰেন্টতে দি দিয়া ঠিক আছে, মানে সিহঁতক মানে শুকা ট্ৰাই কৰিব মন আছে, ত' মানে সহতে শুকাও কৰিব বোলে।
অ', অ', ঠিক আছে তেনে কি কয় ভাল ৰেষ্টুৰেণ্ট যাব পাৰা এতিয়া আমাৰ ইয়াতে মন যাই বুলি এখন আছে মন যাইত যাব পাৰা মন যাই তাতে বহুত ভাল হয়।
অ' মই তাত শুনিছো তাত হুকাও পাই বোলে ন!
জানো গম নাপাও, কিন্তু ৰেষ্টুৰেণ্টো ভাল হয় বুলি গম পাওঁ দেই তাতে তোমাৰ ধৰা বিৰিয়ানী চবে ভাল পায় পিজ্জা চিজা পায়।
আচ্ছা, আচ্ছা আৰু তোমাৰ বাজেটটো মানে তোমাৰ টটেলটো তোমাৰ লগত মানে সাতজন মান হ'ব ত' সাতজনত আৰু ছয় হাজাৰ মান হৈ যাব নেকি ন? নে আৰু লাগিব?
হৈ যাব লাগে দেই মোৰ মতে কাৰণ তুমি এক কাম কৰিব পাৰা নান আৰু বাটাৰ চিকেন খুৱাই দিব পাৰা সেইটোও ভাল হয়।
নান আৰু ৱাটাৰ চিকেন ন
অ' এইটো তোমাৰ মেইন কৰ্চ আৰু ষ্টাৰ্টাপত তোমাৰ কিবা এটা খোৱাই দিলেই হ'ল সৰুকে।
সেইটোৱে মই ভাবিছো ন' এনেক ষ্টাৰ্টপত মানে মই চবৰ কাৰণে কলডিংচ অৰ্ডাৰ কৰি দিম। কক স্প্ৰাইট পেপচি সিহঁতে যি খাব তাৰ লগতে বেবিকৰ্ণ অৰ্ডাৰ দি দিম দুই প্লেট।
এ নাইদিবা ক- ক'ক চক নিদিবা তুমি এক কাম কৰিবা কল্ড কফি দি দিবা।
অ' কোল্ড কফি আৰু বেবি কৰ্ণ দি দিম। অ' বেবি কৰ্ণতো টো চবেই ভাল পায় ন। সেইটো মানে অলপ অলপ কৰ্ণ থাকে আৰু কিবা কিবি থাকে ন অ' পাৰো বাৰু কিন্তু চবে বিবীকৰ্ণটোয়ে বেছি প্ৰেফাৰ কৰে ত' মানে মানে চাই ল'ম ন' তাত মেনিউটোত বহুত খিনি ষ্টাৰ্টাচ থাকিব ন' ফেন ফ্ৰাইচ সেইটোৱে চিকেন ললিপপ এইবিলাক
উম, উম।
সেইটোৱে কিবা এটা অৰ্ডাৰ কৰি দিম তাৰ পিছত লাহে লাহে সেইখিনি খতম হোৱাৰ পিছত তাৰ মাজতে নান অৰ্ডাৰ কৰি দিম মানে চবত দুটা দুটা পিচতটো নহ'ব কমচে কমটো চাৰি পাঁচটামান পিচ লাগিব চবকে, ত' মানে এটা বাস্কেটত তোমাৰ চাৰি পিচ আহে ন' সেইটো তোমাৰ কিমান লয় এক শ কিমান টকা লয় হা।
অ' এশ বিছ টকা নে, এশ ত্ৰিছ টকা এনেকে লয়।
অ' সেইটোয়ে তিমান লয় তেনে চবৰ কাৰণে সেইটো এটা এটা অৰ্ডাৰ কৰি দিম ঠিক আছে, নান মানে সাতটা মান নান অৰ্ডাৰ দি- দি দিম। ঠিক আছে চবৰেতে চাৰিটা, চাৰিটা, চাৰিটা আৰু তাৰ লগত কি দিম বাটাৰ চিকেন নে কি দিও
অ' বাটাৰ চিকেন দিব পাৰা নহলে আ চিকেন বাটাৰ মাছালা পাৰা। নহলে নহলে এনেকেই এইবোৰে মানে চিকেনৰে দিবা পনীৰ চনীৰ নিদিবা পনীৰ খাই ভাল নালাগে।
সেইটো সেইটো মানে চবেই যোনটো ভাল পায় সেইটো গ্ৰেভি এটা দি দিলে ন। বা এ সেইটোও নহয় এটা নহ'ব মানে এটাই দুটা শ্বেয়াৰ কৰিম। এটা অৰ্ডাৰ দিম বস্তুটো সেইটো দুটা বনাম। সেইটোয়ে মানে তেনে আমাৰ সাতজন আছে ন, তেনে মানে চাৰিটা মিলাই দি দিম আৰু ন
অ' চাৰিটা মিলাই দি দিলেই হ'ল আৰু, বাচিও যাব চাগে। বাছিও যাব চাগে গৈ।
বাচি গ'লে কথা নাই, কিন্তু কম পৰিব নালাগে ন, এনেকে মানে চবৰ মই সেইটো বিচাৰো। তো চবৰ পেটতো ভৰি যাওক আৰু।
উম, উম, উম বুজিছো এই পইচা বহুত বাচি যাব, ছয় হেজাৰ বাচি যাব।
বাচি যোৱা পইচা খিনি মই ভাবি আছো ন কি আমি ক'ৰবাত ঘূৰিব যাম ভাবি আছো বাৰ্থডে পিছত
ঘুৰিবলৈ পাৰি বাৰু, কিন্তু ধৰা পইচাটো বাচাই ৰাখা কাম আহিব তোমাৰ বুজিছা। লাগিলে আকৌ এদিন তোমাৰ ৰেষ্টুৰেণ্টতে গৈ কিনে খাই দিম।
আচ্ছা তুমি আৰু মই এদিন গৈ খাই দিব পাৰো ন তুমি মোৰ যদি প্ৰিয় মিত্ৰ
পাৰি, আমাৰ ইয়াতে মানে ৰেষ্টুৰেণ্ট ভাল ভাল আছে তোমাৰ, আমাৰ ওচৰতে এখন আছে তোমাৰ শিঅলমিদ বুলি।
অ'।
তাতে তোমাৰ কোৰিয়ান ডিছ পায়, তোমাৰ ধৰা ৰামেন হওঁক চুচি হওঁক এইবোৰ পায়।
আচ্ছা আচ্ছা তুমি চুচিতো খাই পাইছা নেকি
খাই পোৱা নাই মই বাৰু, তুমি খাইছা
মই শুনিছো এইটো চুচিটো বোলে কেঁচা মাছ থাকে বহুত বেয়া লাগে বোলে।
অ' কেচা মাছ থাকে, যোনটো তোমাৰ অথেণ্টিক ধৰা। এ যোনটো জাপানত পায় সেইটোত তোমাৰ আহ চুচি চুচিটোত মানে মাছ দিয়ে কেচা মাছটো, কিন্তু ইয়াত নিদিয়ে ধৰা।
আচ্ছা ইয়াত নিদিয়ে নেকি
ওহো ইয়াত নিদিয়ে, ইয়াত তোমাৰ দিব নোৱাৰে ক'ব গলে নাখায় ন বহুতে বেয়া পাব।
সেইটোৱেটো ন কেঁচা মাছ কোনে খাব ন সিহ'তে খোৱাতো বেলেগ কথা। কথা সিহ'তৰ ট্ৰেডিশ্যন বেলেগ, কিন্তু আমাৰ ট্ৰেডিশ্যনত এইবিলাক নাখায় ন কেঁচা বস্তু সেইটোৱেইটো।
মোৰ খাব মন আছে কিন্তু দেই চুচিটো
অ' চুচিটো মোৰো খাব মন আছে, একা এটা কাম কৰিম আমিতো খাই থাকো তেতিয়া হ'লে ৰামেন এটা আৰু চুচী দি দিম ন
পাৰি কিন্তু সেইখনত নাপাম মন যায়ত নাপাম, আমাৰ ইয়াত আহিব লাগিব তুমি
আচ্ছা তালৈ যাব লাগিব ন, মোৰ স্কুটি আছে মই আহিয়ে যাম আৰু তোমাক লৈ।
হব তেন্তে ইয়াতে আমি ওচৰতে ন মোৰ ঘৰ, তুমি স্কুটিত আহি যাবা মই খোজকাঢ়ি গৈ দিম, এই পাঁচ মিনিটৰ ৰাস্তা তোমাৰ। ৰাস্তাটো পাৰ হৈয়ে আমাৰ ধৰা সেই ৰেষ্টুৰেন্টটো পায়।
আচ্ছা, আচ্ছা ঠিকে আছে দিয়া তেন্তে সেইটোয়ে কৰিম আৰু ন।
পাৰি ৰেষ্টুৰেটো ভাল আছে দেই, মানে ধৰা তাতে মাইকী মানুহৰ কাপোৰ আছে তোমাৰ কোৰিয়েন।
আচ্ছা কৰিয়েন কাপোৰ বিলাক আছে নেকি?
অ' তাতে পিন্ধি কিনে ফটো উঠিব পাৰে।
সেইটোয়ে ঠিক আছে, তেনে আমি ফটো শ্বুটো কৰি ল'ম ন?
উম, তোমাৰ ফ্ৰেণ্ড আহে যদি মাতি দিবা ছোৱালী- ল'ৰা ফটো উঠিব পাৰিব।
আচ্ছা, আচ্ছা হ'ব দিয়া, আৰু তুমি মই যে কৈ আছ তুমি যে কৈছিলা মানে নান আৰু এইটো বাটাৰ চিকেনৰ কাৰণে ছয় হাজাৰ নাযাব, তেন্তে তুমি পইচা দিব নালাগে ন' তেতিয়া চাৰি হাজাৰটোতে হৈ যাব তেনে।
একো নাই। মই লৈ ল'ম যদি পিছত লাগে তোমাক দি দিম।
অ', হ'ব দিয়া তুমি এক্সট্ৰাকে লৈ ল'বা মানে সেইটো ৰাখিবা তোমাৰ তাতে নালাগিলেতো ভালে ন'।
উম' উম।
সেইটোয়ে বাকী তুমি অ' সেইটোয়েটো-সেইটোয়েটো বেকআপৰ কাৰণে ৰাখিব লাগিব। নহলে কিবা এটা হৈ যাব পাৰে ন ফটকটে।
সেইটোয়ে আৰু তোমাৰ ৰেষ্টুৰেন্ট বিলাকত জি এছ ট বিলাক কাটে ন।
উম, উম তুমি পিছে ধাবাত খাই ভাল পোৱা নে ৰেষ্টুৰেণ্টত?
মই তোমাক সঁচা কথা কৈছো। যদি মই ধাবাত খাই বেছি মানে ঘৰ ঘৰৰ নিচিনা ভাতটো লাগে জানা।
হয় বাৰু
সেইটোয়ে মই তেনে বেছিভাগ ন কেতিয়াবা ঘূৰিব গ'লে ন মই মানে এনেকোৱা ধাৱাই প্ৰেফাৰ কৰো মানে
মই ধাবাতে খাওদে ঘূৰি গৈ যদি যাও ধাবাতে খাও।
সেইটোৱে বেছি পইচা নলয় আৰু পেটটো ভৰি যায়, আৰু ৰেষ্টুৰেন্টত কি হয় মানে বস্তুতটো তোমাৰ মানে মনটোতো ভৰিব কিন্তু পেটটো নভৰে আৰু দামটোও বেছি ন'।
উম, দামটো বেছি বাৰু পৰুৱা চাইডে তোমাৰ এখন ৰেষ্টুৰেণ্ট আছে হা ৰেষ্টুৰেণ্ট নহয় ধাবা আছে। তাতে তোমাৰ থালি পায় অসমীয়া থালি। তাতে তোমাৰ কি ধুনীয়া লাগে খাই আমি তাত খাইছিলো।
আচ্ছা-আচ্ছা মোৰ ঘৰটো তাতে আছে। মই খাইছো বাৰু ভাল লাগে।
অ' গৈছা নেকি তাতে এই নামটো কিবা এটা আছিলে ৰেষ্টুৰেণ্ট খনৰ পাহৰি গ'লো।
এই নামখন কিবা এটা আছিলে, মানে বহুত ধুনীয়া নামটোও ভাল আৰু চিকেন থালিও পায়। বহুত ভাল ভাল। হয় মাছ
অ' তাতে লগতে ধেৰ বস্তু
খালি পাত অ' আৰু মানে জানা ডাঙৰ ডাঙৰ যোনবিলাক ইউটিউবাৰ্চ আছে ন অসমৰ মানে তাত গৈ পেলাই আৰু মিনিষ্টাৰ, মিনিষ্টাৰ বিলাকে তাত গৈ খাই আহে ভাবা কিমান ধুনীয়া বনাই।
অ' বা তাতে বহুত মানে ভাল ন' ফেমাচ আছে।
অ'তো বহুত ফেমাচ আছে মানে দোকানখন মানে মই মানে সদাই ৰাস্তা প পৰা যাওঁ ন' সেইটো ৰাস্তাৰ পৰা তেতিয়া মানে কোনোবা এটা ডাঙৰ মই মানুহ দেখুৱে আৰু গম পাইছা।
অ', ঠিকে আছে। মানে তাতে খাব গ'লো হা আমি তোমাৰ ফুৰিব গৈছিলো নগাঁও। আহি থাকোতে তাতে সোমালো। সোমাই কিনে ইমানে খোৱা বস্তু দিছে, ইমানে খোৱা বস্তু দিছে লগত মানে লাষ্টত খোৱা বস্তু থাকি গৈছে। পেট ভৰি গৈছে ইমান ভালকে খোৱাইছে। আমি লাষ্টত কৰি থৈ যে খানাটো বহুত ধুনীয়া হৈছে আপোনালোকৰ।
আচ্ছা আচ্ছা আৰু পইচাতো তো বেছি লোৱা নাই ন।
নাই নাই দুশ টকা থালি।
দুশ টকা খালি দুশ টকা ঠিকে আছে চোন। আৰু বা বেলেগ দোকানতো তোমাৰ চাৰিশ পাঁচশ লৈ লয় সেইটোও ভাবা।
বহুত লয় আমি আহি থাকোতে এখনত সোমাইছিলো হা তোমাৰ চিকেন কাৰি অনলি, এক বাতি দিব সেই এক বাতিত তোমাৰ তিনিশ টকা ভাত চাতো নিদিয়ে।
এক বাতি তিনিশ টকা। বাপৰে এইটোতো মানে ইয়াত নোখোৱাতোয়ে ভাল নেকি ন?
ইমান দাম দি কোনে
সেইটোয়ে বাকী এইটোয়ে। এইটোয়ে এইটোৱে বাকী আমাৰ বাৰ্থডেটো ভালেই গ'লে হ'লে ন বাকী তো একো কেচ নাই।
বাকী ভালে গ'লে হ'ল বাৰু তোমাৰ পোৱালি সাতটা ন। সাতটা হিচাপে চাৰি পাঁচ হাজাৰ ঠিকেই লৈছা বাৰু।
সেইটোয়ে। সেটো বাচিলেতো ভালে ন কিবা বেলেগ বস্তু আইচ ক্ৰীমো খাব পাম ন।
অ তুমি আইচক্ৰীমটো ভাল ভাবিছা দেই একদম খাই হোৱাৰ পিছত মিঠা এটা খাব লাগে বুজিছা।
অ সেইটোৱেই তাতেটো মিঠাটো পায়েই ন আইচ ক্ৰীম চাইচ ক্ৰীম কিবা।
উম পাই পাই পাৰি তোমাৰ ধৰা বাটাৰ, কচ দিলে হল নহলে চকলেটও দিলে হ'ল।
অ সেইটোয়ে সেইটোয়ে বাকী মইতো চকলেটো খাম মোৰতো চকলেট ভাল লাগে দেই।
মোৰ বাটাৰ স্কচটোও ভাল লাগে চকলেটোও ভাল লাগে খালে হল কিবা এটা।
সেইটোয়ে এইটো কিবা এটা খালেই হল বাৰু এ চব মন পচন্দৰ কিবা এটা দি দিম আৰু।
ধৰা, গৰমত ধৰা কফি নাখাবই ন সেইটো কাৰণে কল, ক'ল্ড কফি টোৱে দি দিবা। উম সেইটোৱে আৰু ধৰা আজিকালি স্প্ৰাইট কক এইবোৰ নাখায়েই বহুতে।
অ সেইটোতো হয় বাৰু মানে চবে আজিকালি ন এতিয়া গৰম দিন ন এতিয়া মানে কিবা কল্ড কফি নহলে, তোমাৰ আমুল কল্ড কিবা তেনেকুৱা খায় আৰু।
সেইটো মইতো লাচি খাওঁ এতিয়া গৰম বুলি। লাচিটো ভাল লাগ মই বহুত ভাল লাগে আমুলৰ লাচিটো ন মই সেইটো খাওঁ।
সেইটোয়ে দিয়া কালি কেতিয়াৰে আহিম ন তোমাৰ ঘৰৰ ফালে লাচী অলপ খাম।
আমাৰ ঘৰৰ ওচৰত ভাল লছি নাপায় টাউনত এখন আছে ষ্টাইল বজাৰ চিনি পোৱা চাগে। ষ্টাইল বজাৰৰ অলপমান ওচৰতে তোমাৰ ভাল লাচি পায় ফিফটি ৰুপিচত।
আচ্ছা হ'ব দিয়া কালি গৈ কেনে খাই আহিম ন। অ হ'ব দিয়া ঠিক আছে বাই বাই।
বাই বাই।